আহ কি কৰিছা।
এনেই শুই আছিলোঁ তুমি।
মই আছোঁ ঘৰতে আছিলোঁ বাৰু
অ ভাত পানী খালা বতৰটো ৰ'দে আছে। আছিল এতিয়া অকণমান ৰ'দটো কমিছে তোমালোকৰ তাত।
আমাৰ এইফালে বৰষুণ দি আছিল এতিয়া কমিছে অলপ আৰু
অ অ এই বতৰৰ মহিমা একো বুজিবই নোৱাৰি দেখোন
উম উম সেইটো হয় বাৰু যে তোমালোকৰ সেই তোমালোকৰ যে জংঘল চংঘল কাটিছিলে কি সেইবিলাক তোমাৰ তোমাৰ ঘৰৰ ওচৰতে কাটিছে নেকি?
অকণমান দূৰত ঘৰৰ একেবাৰে লগতে নহয় বাৰু অলপমান দূৰত।
অ অ সেই তহঁতৰ ঘৰত নেকি ফোন এটা কৰো হা সেইফালে কাটিছে নেকি জংঘল ঝংঘল।
নহয় নহয় অকণমান দূৰতে কাটিছে বাৰু হ আৰু এনেই এনেই গছ বিলাক কাটি চেচ কৰিলে
উম এই তোমাৰ এতিয়া বতৰ যিহে হৈছে আজিকালি ৰ'দ দিলে ৰ'দ থাকিবই নোৱাৰা। গছ বিলাক কাটিব নালাগে আমাৰ এফালেও গোটেই তোমাৰ বাঁহ গছবিলাক গোটেই। এ তোমালোকে শেষ কৰি দিছা না
তাকেতো এনেই গছ নাই তাতে আকৌ বোলে ৰাস্তা বনোৱাৰ নামত গছ কাটি হৰৰ্মনৰ নামত বাছ কাটিব।
সেইটোও হয় বাৰু
ডেভলপমেন্টৰ নামত কি ফটোৱামি কৰি আছে ন।
উম এই এইবিলাক তোমাৰ চৰকাৰী বস্তু। তো আমিও ক ভাবিও লাভ নাই কৈও লাভ নাই বাৰু এইবিলাক কথা। কিন্তু মানে সেই চৰকাৰো সেইবিলাক কথা আমিতো সেইবিলাক কথা সোমাব নিবিচাৰো। মানে এই তোমাৰ কিছুমান যে এনে এনে মানুহবিলাকে কাটি দিয়ে। এইবিলাক।
সেইটোৱে সেইটোৱে আকৌ এতিয়া এনেই বৰষুণ নোহোৱা হৈছে।
উম উম।
এইবাৰটো।
অহ অহ। অঁ অঁ। বোলো আছা উম গছ পালাগে কিবা। কাটি কাটি চব শেষে কৰিছে আৰু গছ নোহোৱাই হ'ব কোনোবা কেইদিনমানৰ পিছত আৰু।
আৰু গছ নোহোৱা হোৱা কাৰণে তোমাৰ এই বানপানীয়ে মানে বানপানীয়ে গোটেই মানুহ হেৰিবিলাক গৰা। খহনীয়া কৰিছে।
উহ। কিমান গড়া খহিছে আমাৰ সেইফালে তোমাৰ মামাহঁতৰ ঘৰ ফালে আমাৰ জেঠাহঁতৰ ঘৰৰ ফালে পূৰা। পানী সোমাইছে গঢ়াখহনীয়া কিবা তোমাৰ খেতিৰ কিমান খেতি পথাৰ চথাৰত। কৰিছিলে ধা আহিছে ধান চান চব লৈ গৈছে।
সেই সেইটোয়ে আৰু বানপানী হলেতো বহুত ক্ষতি হয় ন মানুহ।
উম উম উম সেইটো হয় বাৰু এ তোমাৰ। আৰু সেইফালে।
হেল্ল'।
তোমাৰলোকৰ সেইফালে বানপানী হয়।
হেল্ল'।
তোমাৰলোকৰ সেইফালে বাপানী হোৱা নেকি। হেল্ল' তমোক তাল আ তালৈ বানপানী হোৱা না নেকি।
আমাৰ এই আমাৰ এইফালে বানপানী নহয় আমাৰ। এইটো ছাইদ বহুত ওখ। আৰু ওচৰে পাজৰে নদী চদী নাই ইমান অ আৰু ওচৰে পাঁজৰে নদী নাই।
উম উম উম আমাৰ এইফালে গো। গোটেই নদী চদী মানে তোমাক হেৰা কৰি আছে যে জেগাাতটো আমাৰ ইফালেও মানে ইমান উঠি নাযায়ে। ধহা পইচা নোসোমাই কিনে মানে চোতাল চোতালত পূৰা বানপানী হৈ যায় আৰু। উম সেই তোমালোকৰ তোমালোকৰ ঘৰৰ মানে তোমাৰ। ম নদী নাই ডাঙৰ নদী নাই আছে ব ন তোমালোকৰ।
নাই নাই আমাৰ ফালে ডাঙৰ নদী নাই এ এখন সৰু সৰু। একে নদী এখন আছে সিখনৰ পৰা বানপানী নহয় আৰু।
কিন্তু মানে পানীতো চাগ বাঢ়িছে চাগ তাতো।
হা।
পানীটো চাগৰ আহিছেই।
পানী বাঢ়িছে চাগে অ আৰু এই অৰুণা হেৰি আমাৰ এইটো চাইডে যে। এ পা পানী এৰিছে নহয় সেই।
অ অ অ বানখনত খুলি দিছে ন। উম চুইচ গেট দু এটা খুলি দিছে।
অ সেই বান্ধক বিলাক খুলি দিয়াৰ কাৰণে আমাৰ এইটো চাইডৰ পানী বিলাকো বহুত বাঢ়ি গৈছে।
উম উম তোমালোকৰ সেইফালে নুঠে বাৰু আমাৰ সেই মামাহঁতৰ ঘৰ ফালে আমাৰ ঘৰৰ পৰা পিছিটো নহয় বাৰু। মানে পূৰা আৰু পানী উঠি গৈছে আৰু মানে আমাৰ। গৰা খহনীয়া হৈছে আজিকালি আকৌ তোমাৰ। উম আজিকালি এটা কথা মন কৈছা নাই তুমি আকৌ ভূমিকম্প আজিকালি আহিব বেছি। কৰিছে।
সেইটো ভূমিকম্প আহিবলৈ লৈছে তোমাৰ বতৰৰ কোনো মহিমা ঠিক নাই। তাৰ পাছত তোমাৰ হেৰি গোলকীয় উত্তাপনা। বৰফতটো গলিছে, সাগৰৰ পানী বাঢ়িছে।
গৰম আহে বাঢ়িছে পানী-চানী। আৰু তোমাৰ আগতকৈ বেছি গৰম মানে আগতে যোনবিলাক বৰফ তোমাৰ খহি পৰে মানে গলাটো কম আছিলে আজিকালি পৰিমাণটো বাঢ়ি গৈছে গলাৰ। তাৰ-তাৰ বিনিময়ত মানে তোমাৰ কি হৈছে নো, পানী হেৰিটো বাঢ়ি গৈছে। সাগত পানী বাঢ়িছে সাগত হয় নে? উম', আৰু তোমাৰ নদীৰ-নদী কাষত বসবাস কৰা মানুহ বিলাকও থাকে কেৱল ঠাই নোহোৱা হৈছে আজিকালি হয়নে?
সেইটোে আৰু বানপানী হোৱা বুলি ক'লে ধেমালি নেকি কোনোবাই দহ বছৰ প্ৰায় বিশ বছৰৰ মেহনত একেলগে তোমাৰ গুচি যায়।
উম'। সেইটো হয় বাৰু কাৰণ তোমাৰ এখনো এ এখন ঘৰতটো বহুত কষ্ট দিব নোৱাৰা হয়।
সেইটোয়ে আৰু তুমি গোটেই বছৰৰতটো খেতি কৰিলা বানপানী এইবিলাক চব লৈ গ'ল আৰু সেই বানপানীয়ে উঠাৰ পিছতো সেইখিনি মাটিত তুমি খেতি কৰিব আকৌ নেক্সট পাৰ নে নোৱাৰা তাৰো গেৰেণ্টি নাই।
গলে টো মাটিতো খহাই নিলেতো খহাই নিয়াই, থাকি গ'লে তোমাৰ গোটেই সাৰ নোহোৱা হৈ যাব। আকৌ কৰা নেকি অল কথা তোমাৰ
সেইটোৱে মেইন খাৰ কিনিয়ে লৈ যায়গৈ।
ব্যহৰ
বহুত মানুহ বিলাকৰ আকৌ বহুত ক্ষতি হয় দেই এই কিন্তু
উম'-উম'-উম', কেতিয়াবা আকৌ তোমাৰ হে বান পানীৰ কাৰণ যদি বৰৰ বতৰ অলপ মেলি খেতিটো এ লক্ষ্য দিব লাগে অ', তমাৰ আৰু তমাৰ আজিকালি মানে তোমাৰ গলছনী পাহাৰ গছ কাটি দিয়াৰ পেলত তোমাৰ ভূস্খলন হৈ হৈছে। হেল্ল'?, হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? অ'। হেল্ল'? হেল্ল'? হেল্ল'?